হেল্ল'!
শুনিব পৰিছেনে আপুনি?
হয়, নমস্কাৰ দাদা।
কঁকয় কঁ' গুদ নিয়োগ হৈছেনে?
শুনি আছোঁ মই দাদা, নমস্কাৰ।
হ'য় কওক।
আপোনাৰ পিছে হাল-চাল কেনাই চলি আছে?
মোৰ বৰ্তমান এইকেইদিন ভালেই। অঁ, পথাৰৰ কাম-কাজ চলি আছে। খেতি-বাতিৰ
গাওঁ ফালে বহুত পথাৰৰ, শুনি আছো মই। মই শুনি আছো, আপোনাৰ যিটো গাঁৱত এইকেইদিন পথাৰৰ কাম চলি আছে ন'।
হ'য়, হ'য় এতিয়াটো আৰু বাৰিষাৰ দিন না। আ মাৰ এতি পথাৰৰ বা খেতি-বাতিৰ ধান খেতিৰ কাম চলি আছে ধাম-ধূম।
হ'য়, আহ আপোনাৰ আপনাক এটা ফাৰ্ষ্টতে মই প্ৰথমতে মই এটা প্ৰশ্ন সুধো। আহ আপোনাৰ গাঁৱত আনাই কেইটামান ঘৰ আছে?
আমাৰ গাঁৱত বৰ্তমান আ কি কম এইটো, পঁচাচি, পঁচাচি আ ঘৰ আছে আৰু আমাৰ।
আত্ছা, চাগে আপোনাৰ গাঁৱত চাগে আপোনাৰ গাঁৱত বহুত মানে অনুষ্ঠান হ'য়। অনুষ্ঠান বিলাকত তেনেহ'লে বহুত মানুহ হ'য় চাগে ন'?
হ'য়-হয়-হয়। আমাৰ এতিয়া বহুত ভাল হ'য়।
অঁ। যিয়েন, যিয়ে নহওক আঁ এতিয়া বাৰিষা দিনত চাগে আপোনাৰ গাঁৱৰ পৰা, আ পথাৰত বহুত মানুহ হৈ আছে। আ, যদি পচাঁচি ঘৰ আছে হ'য়।
চবে মানে, পথাৰতে কাম কৰি আছে।
হ'য়, হ'য় এইটো মেইন কথ থাটো হ'ল আ আপোনাৰ লগত মই আ এটা মানে বিষয়ৰ ওপৰত মই আলোচ আলোচনা কৰিব বিচাৰিছোঁ। আপুনি টাইম দিব পাৰিবনে?
হয় নিশ্চয় পাৰিম কওকচোন আপুনি
যিটো নেকি সি মানে আজিকালি আমাৰ জীৱনত মানুহৰ জীৱনত জীয়াই থাকিব লাগিব দে আহ আমাৰ শিক্ষা যিটো আহ বহুত প্ৰয়োজন বহুত মানে দৰকাৰী আহ ইয়াৰ ওপৰৰ আপুনি অলপমান কৈ দিব মানে কি শিক্ষা ল'লে আমাৰ জীৱনত ভাল হ'ব উম কোনটো শিক্ষা লব লাগে বা কোনটো শিক্ষা ল'ব নালাগে অলপমান আপুনি কৈ দিয়ক।
হয়-হয়-হয়, নিশ্চয় আ আপোনাক মই আ জনাব বিচাৰি বহুত ভাল লাগিছে যে। শিক্ষাটো আমাৰ জীৱনত কিয় লাগে বা আমাক এডুকেচন বা পঢ়িব কিয় লাগে আমি?
হয়
হয় অ শিক্ষা কিয় লাগে বুলি ক'লে আমি এতিয়া আমাৰ জীৱনৰ যিকোনো কাম কৰিবৰ কাৰণে আমাৰ সংসাৰত চলিবৰ কাৰণে যিকোনো এটা আহ কামত লৈ আমি আগবাঢ়ি যাবলৈ কাৰণে আমাক শিক্ষাটো খুব প্ৰয়োজন হয়। হয় শিক্ষা বুলি ক'লে আমি আহ সৰুৰ পৰাই এ এল পি স্কুলত যাওঁ। আমি হাইস্কুলত যাওঁ, এম ই স্কুলত যাওঁ। হায়াৰ ছেকেণ্ডাৰী কলেজ ঠিক তেনেকুৱা ইউনিভাৰ্চিটি ঠিক তেনেকুৱা মানে আমি হায়াৰ এডুকেশ্যনত লৈকে আমি যাই থাকিব পাৰো আৰু আহ ভাল-ভাল শিক্ষা আমি লাভ কৰিব পাৰোঁ। এতিয়া আ আহ শিক্ষা ধ আ
এ পৰাে বেলেগক বেলেগ দেশলৈ গ'লে বা বেলেগ চহৰলৈ গলে কিছু কথা বা কিছু আও জান
লাগিব
হয়
ঠিক তেনেদৰে আমি কিছু কথা কেনেকুৱা ব্যৱহাৰ লাগে আমি বাহিৰত মিলি জুলি থাকিব লাগে, কেনেধৰণে কথা পাতিব লাগে গে সেইবিলাক শিক্ষাৰ দ্বাৰাই অ লাভ কৰিব পাৰো বা আমি জানিব পাৰো এতিয়া আমি আহ শিক্ষাটো ল'ব লাগে বা আমি পঢ়িব লাগে পঢ়া-শুনা কৰিলেহে আমি অ বহুত ভাল কে্টাৰ ভাল ব্যৱহাৰ টো আমি গঠন কৰিব পাৰোঁ
হয়। হয়-হয়-হয়
হয় এতিয়া আপুনি অ অলপ এই শ্ষাটো কিয় শিক্ষা ব্যৱস্থাটো আমাৰ কেনেৰে আৰু
সেই ওপৰত অলপমান কৈ দিব।
হেল্ল'
তাত
আপুনি চাগে নেট নেট লগা নাই আপোনাৰ
হয় এতিয়া আপুনি শুনিছেনে
হয় পাই আছো উ আপুনি কব
অ অ
আ
মৰ জীৱন গা হলি অ কিবা বেপাৰ কৰিব লগা হ'লেও চাকৰি এটা কৰিব লাগে হ'লেও আমাক অ এইটো ইডুকেশ্যন বা শিক্ষাটো খুব প্ৰয়োজন বা দৰকাৰ হয়। নহয় জানো হয় এতিয়া সেই শিক্ষাটো শিক্ষাটোৰ ব্যৱস্থাটো আমাৰ কেনে- হব লাগে এনে শিক্ষা ললে ভাল এটা কেৰেক্টাৰ বা ব্যৱহাৰ আমি গঠন কৰিব পাৰো বা চাকৰি পাৰ কাৰণে আমি কেনেদৰে শিক্ষাতো- ভক আগুৱাই যা লাগিব সটো আপুনি অলপ কৈ দিব।
হ'ব ঠিক আছে মই কৈ আছো যিখিনি পাৰো মই আপোনাক কৈ দিম- চেষ্টা কৰিছোঁ। প্ৰথমতে ভাল কামনা যচিছো আহ যিটো আমি মানে জীৱনত কিবা এটা হ'লেও কিবা এটা নহলেও কিবা এটা ল'ব লাগিব। জীৱনত জ থাকিব লাগিবলৈ হয়। আহ মানে যিকোনো আমি- জীৱনত জীয়াই থাকিবলে লাগিলে মানে আমাৰ জীৱনত ভাল কাম লাগিব। ইনকাম আহিব লাগিব আমাৰ হাতত এ কিবা এটা ভাল ইনকাম থাকিব লাগিব। লাগিব নহয় জানো হেল্ল' হেল্ল' অ খনৰ বাই আচনা হল'
খুব আকাৰ হয়
অ হয় আহ শুনা পাই আচা ন আপুনি।
অ হয় হয় শুনা পাই আছো।
যিটো মানে আমি আহ যিকোনো এটা কাম লব লাগিলে আমাক শিক্ষাটো প্ৰথমতে প্ৰয়োজন- বা দৰকাৰ আমাৰ হাতত যদি ভাল শিক্ষা নাই আমি এ উ মানে যিকোনো কামতে মানে আমাৰ যিটো যোগ্যতা সেইটো নহয় আৰু- ইয়াৰ কাৰণে আমি প্ৰথমতে হয়। আমি প্ৰথমতে শিক্ষাটো লব লাগিব আহ কোনটো শিকা ললে ভাল হ'ব বা কোনটো শিক্ষা ললে আমাৰ জীৱনত মানে ভাল হৈ আহিব। সেইটো আমি চাব লাগে অ সফলতা হ'ব সেইটো চাব লাগে। জনক হাতত যদি কিবা এটা ভাল অহ। আমাৰ হাতত যদি কিবা এটা ভাল শিক্ষা থাকে আমি। নিজৰ জীৱনটো অ লাষ্টত লগি মানে ভালকে। আহ আগুৱাই লৈ যাব পাৰে আজিকালি মানে। অহ চবকে মানে চাকৰি লাগে। কিন্তু
হয়।
কৰি চবকে দিয়াটো ইমান সহজ কথা নহয়। তথাপিও চাকৰিতটো আমি চবেই লচ। হয় কিন্তু চাকৰি নোপোৱাকে আমি খাব পাৰে। উম মানে জীৱনটো আহ চলাব পাৰে। যদি আমি জীৱনত কিবা এটা। হেল্ল'। জীৱনত যদি আমি জীৱনত যদি আমি কিবা এটা চাকৰি নহ'লেও। অহ ভাল শিকা থাকিলে। যিকোনো বিজনেচ আহ যিকোনো কাম কৰি কিনে আমি নিজৰ জীৱনটো। মানে এজন। ফাল প্ৰাইভেট।
যোন কৰিবাগ নহয় জানো কিবা নহয় কিবা।
হয়।
আমি যদি কিবা কিবা এখন চাবজেক্টৰ ওপৰত। যদি ভাল জ্ঞান আছে। ভাল মানে কনচেপ্ট আছে তেনেহ'লে আমি এইটো ছাবজেকৰ বিষয়তে আ আমি এজন ভাল শিক্ষক হৈ কিনে নিজৰ প্ৰাইভেটকে টিউচন বা কতচিং কৰি কিনে আমি পইচা-চইচা গটে ইনকামটো ভালদৰে কৰিব পাৰো। আ চাকৰিৰ দৰে হৈ যায়। কিন্তু অলপ সস্তা হয়। তথাপিও আম আমাৰ টো ভাল হয়। যদি নিজৰ ভাল শিক্ষা থাকে। বেলেগক যদি বুজাব পাৰে, বেলেগক যদি শিক শিক্ষাটো সোমাই দিব পাৰে। তেতিয়া আমাৰ হাতত বহুত ইনকামটো ভাল আহি যায়।
নিশ্চয়, নিশ্চয়।
চলি যাব পাৰে।
হয়, নিশ্চয়।
মই কওঁ আহ শিকাটো ইয়াৰ কাৰণে দৰকাৰ যে মানে আমি এ যিকোনো শিক্ষা নহলে আমি কতও যাব নোৱাৰে বা অফিচ আদালত বা যিকোনো ঠাইত আমি যাব নোৱাৰো বা ডাঙৰ-ডাঙৰ মানুহৰ আগত আমি কথা পাতিব নোৱাৰা হৈ যায়। ইয়াৰ কাৰণে শিক্ষাটো আমাৰ কাৰণে বহুত দৰকাৰ আৰু। হয়, আহ হয়। যিয়ে নক আজি আমাৰ আলোচনা কৰা যিখিনি টাইম আছিল এইটো আমাৰ এইখিনিতে হৈ গ'ল। আ
হয়, হয়।
আপোক যাতে পাছতো এনেকুৱা লগাই কিনে ভালকে, অ হয়। আলোচনা কৰিব পাৰিম বুলি মই আশা কৰিছো। ঠিক আছে, ধন্যবাদ।
ঠিক আছে। বহু বহুত ধন্যবাদ আপোনালৈ। ধন্যবাদ।